হেল্ল অহঃ, এয়া আছোঁ ঘৰতে।
অ-অ, কোৱা।
এয়া অভেনতা আগৰ পৰা হেৰি হল যে।
অ-অ?
গৈ-গৈ এক্সপিৰেন্স হল নাই, তেহেটি গম পোৱা হল আৰু
সেইটোৱেইেতো উম-উম
এহ্, আমাৰ এতিয়াও আমি শিকি থকাৰ নিচিনা হৈছে এতিয়া।
উম হব দিয়া, কি ন অ
আগতেহে নকওঁ বুলিও অ এফ চি আইটো বেয়া হৈছে বুলি গম পাইছোঁ আগতে যদি গম পালহে ইমানত নেপাওঁ বুলি তে এতিটো আৰু দুয়োটা খৰচে নকৰিলোঁহেঁতেন, নহলে আকৌ এক্সট্ৰাকে কেইটামান উলিয়াই পেনি
দিব পৰা গল হয়, উম্
এই ক্ষীণকে যে আহিছিলে যে লৰাটো ক্ষীণকে ল'ৰাটো যে, আহে যে।
এক
এ ৰিফ্তাৰৰ কথা কৈছো ক্ষিনটো
অ লখিমপুৰ অ লৰাটো যে
সি ভাল ল'ৰাটো দেই। ই হেৰি নিচিনা নহয়।
কচি গমছ ন
আৰু চনা ন মানে মোক বহুত উলিয়াই দিলে এইবাৰ। অ ি নমাইিলো যে বহুত দহ পোন্ধৰটা মান সি লাষ্টত মোক সেই চৈধ্যটা দিলে বিটা লিখে পোন্ধৰটা দিলে বিশটা লিখে এনেকে এনেকে সি মোক কেইবাটাও উলিয়াই দিলে কিন্তু কি হব এয়াই হলগে আগতেয় গম প দিমত মই বি বিটা দি পানি পইচাটো বিয় লগ পলোহেন গম পাইছো এবাৰ ক'ত কি কৰিব লাগে ন
সেইটোৱে অ ভুল হলেহে শুধৰনি হব। এইবাৰ খি গম পেলাও। পিছত বা আকৌ কিবা এটা ভুল হলে আকৌ কিবা এটা গম পাবা ‌অ তেনেকুৱা আকৌ তাকে ভাত পানীয়ে কিহে খোৱা হল
আহ তুমি কিয়
মই সি দালি কচু, আছিলে কচু, বিলাহী। এপিনে মছ বনালে
কাম হৈছেগে আৰু অ উম এখন বনাই পিনি বস্তু বুলিবলৈ আছে আৰু ক'ত, এক চাইডে এখন বনাম বুলি আহিছে বস্তু বুলিবলৈ। তাৰপিছত দানা থোৱা চাং খন অকমান ওখ কৰিব লাগিব। নহ'লে মাটি তুলি পিনি হেৰিয়ে, অকমান মাজলৈ দি পিনি ওপৰ কৰি পিনি এইখন বনাবলৈ আছে আৰু। কাইলে ধনে এইবিলাক নিদে মানে আজৰি হ'ব। আজি হলে এক কৰি পানি আৰু মঙলবাৰে অ বৃহস্পতিবাৰে
উম
আহিলে ৰাতি আহিবানে দিনত?
দিনতহে যাম নেকি।
হয় নেকি?
উম। ৰাতি কলে কষ্ট বেছি হৈ যাব ন? তেভেৰাতে যাব লাগিব চি চিটুৱেচন টু চাই যিটো দেখিছো অহ কোৱা হৈ আছে নহয়। পোৱালী উঠিল নেকি?
মাতটো বন্ধ হৈ আছে যে
হা
ভালকে পটোমটো অহা নাই কাৰণে
কেলে?
এই নাকটো বন্ধ হৈ আছে যে।
খোৱা নাই।
দৰৱ খুৱাইছোঁ।
অ কোন সেইটো?
এইটো হেৰি মম
আহিলে নি?
তাই জানে নহয়।
অ তাই নাই যোৱা নি?
মমো উঠিলে? আহ হেল্ল হা
নাৰ্ছিং হোমলৈ গৈছে।
অ
নিয়া নাই।
তাইক নিয়া নাই নাৰ্চিংহোমলৈ তাইক নিনিয়ে।
অ অ অ-অ সেইটো কথা।
ঘৰত যাবা নেকি?
হেল্ল
হেল্ল
বাহ গোস ছে অকণমান আগত অ অকণমান আগত গৈছেহে।
অ অবাবত কৰিছেহে আহ বিজয় কি ক আছে? হা হেল্ল হেল্ল